অ শুনিছা
ঐ শুনিছা অ শুনিছো শুনিছো অ কি কৰিছা বহি আছো মই তু মইয়ো বহিয়ে আছো মানে এটা কথা মনত পৰিল তো সেইকাৰণে ফোন কৰিলো
অহ হয় কোৱা
হেল্ল'
অহ কোৱা কোৱা
হয় অহ যোৱাকালি জানানে আমাৰ পুৰণা বিদ্যালয়খন যে তাৰে ওচৰেদি গৈছিলো মই ত বিদ্যালয়ৰ মানে গোটেই দিনবোৰৰ কথা মনত পৰি গ'ল জানানে
অ সঁচাকৈ নেকি কি কি মনত পৰিল তোমাৰ
শুনিছা
অ শুনিছো কি কি মনত পৰিল বোলো
অ মানে তোমাৰ ধৰা, বিদ্যালয়ৰ শ্ৰেণী কোঠা, খেল পথাৰ, প্ৰাৰ্থনা যে আমাৰ সভা হৈছিলে প্ৰাৰ্থনা দিয়া আৰু বিশেষকে আৰু বন্ধু বান্ধৱী লগত কটোৱা সময়খিনি ইমান মনত পৰিল কাৰণ গোটেই কেইটা শ্ৰেণী কোঠাত সোমাই এনেকোৱা লাগিল যে মানে বিদ্যালয়ত আমি কিমান খিনি ধেমালি কৰিছিলো আৰু গোটেইখিনি কথা মনত পৰি গ'ল খেলপথাৰত খেলা মানে খেলবোৰ প্ৰাৰ্থনা দিয়াত আৰু প্ৰাৰ্থনাটো বেছিভাগ আমিয়ে দিছিলো ন গতিকে সেইবোৰ কথা মনত পৰি কিনে ইমান মানে স্মৃতিখিনি ৰুমন্থন হ'ল যোৱ কালি মোৰ
হয় হয় বিদ্যালয়ৰ জীৱনতটো সঁচাকৈয়ে জীৱনৰ আটাইতকৈ সুন্দৰ সময় যিহেতু আমি তাতে দহ বা বাৰ বছৰ সময় কটাও কলেজীয়া জীৱনতকেও বিদ্যালয়ৰ জীৱনটো আমি বেছিকে কটাও ত' আমাৰ তাৰে স্মৃতিবোৰ তাতে ত তাতে আমাৰ বেছি ভাল ভাল স্মৃতি থাকে মই বুলি মই ভাবো আৰু তাতে লগ বন্ধু বোৰো তাৰে লগ বন্ধুবোৰকো আমি সহজে পাহৰিব নোৱাৰো হেৰি কৰিব নোৱাৰো আৰু বিশেষকৈ শি শিক্ষক সকলৰ মৰম আৰু উপদেশ বোৰ আমাক ভাল মানুহ হ'বলে শিকাইছিল
তাকে সেইটোৱে ময়ো সেইটোয়ে ভাবো যে মানে কলেজীয়া দিনবোৰ বিদ্যালয়ৰ দিনতকে মানে ডাঙৰ হ'ব নোৱাৰে কাৰণ আহ বিদ্যালয় কেৱল মানে পাঠ্য জ্ঞানেই নহয় মানে শৃংখলা নৈতিকতা দায়িত্ববোধ আমাৰ জীৱনৰ প্ৰতি প্ৰতি আমাৰ কি কি দায়িত্ব হ'ব লাগে কৰ্তব্য গোটেইখিনি মানে শিকাই ন গতিকে বিদ্যালয়ৰ নিচিনা একো হ'ব নোৱাৰে কলেজীয়া জীৱনতো বিদ্যালয়ৰ নিচিনা হ'বই নোৱাৰে মোৰ মতেদি
হয় আৰু তাৰোপৰি ক'বলৈ গ'লে সা সাধাৰণতে বিদ্যালয় জীৱনত আমাৰ এটা চিন্তা নাথাকে মই ভাবোঁ কলেজৰ কলেজীয়া জীৱন যিবোৰ আছে কলেজৰ ৱন আহাৰ লগে লগে আমাৰ দায়িত্ব বাঢ়ি যায় আমি আমাৰ এটা চিন্তা বাঢ়ে যে আমি হয়তো জীৱনত কি কৰিম ত আমি কলেজীয়া জীৱনতে আমি সেইটো এ মানে আমাৰ হেৰি থাকে মানে কলেজীয়া জীৱনতে আমি ঠিক কৰিব লাগে হয়তো আমি যে আমি হয়তো ডিগ্ৰী লাভ কৰাৰ পিছত কি কৰিম কিন্তু বিদ্যালয় জীৱনত আমাৰ সেইটো ন নাথাকে। বিদ্যালয় জীৱনত আমাৰ চিন্তাতে থাকে আমি ভাল কে পঢ়িব লাগে ভালকে খেলিব লাগে অ বা আৰু নতুন কথা শিকিব লাগে ত' আমি ভাবো সেইকাৰণে আমাৰ বিদ্যালয়ৰ জীৱনৰ যিবোৰ আমাৰ স্মৃতি সেইবোৰ হয়তো বেছি ভাল লগা বুলি
হয় হয় হয় হয় ময়ো সেইটোয়ে ভাবোঁ কাৰণ গোটেই জীৱন আমি সৰুকালৰ পৰা ডাঙৰ হোৱালৈকে বিদ্যালয়তে কটাও আমাৰ মূল ভেটিটোৱে হৈছে আমাৰ বিদ্যালয়খন গতিকে বিদ্যালয়খনক কেতিয়াও পাহৰিব নোৱাৰি আৰু বিশেষকে আমি যেতিয়া আমাৰ লগৰীয়া বোৰ লগত যিখিনি মানে বাৰ্ষিক খেল ধেমালি হয় সাংস্কৃতিক অনুষ্ঠান হয় বিজ্ঞান দিৱস হয় এইবোৰ মানে কথা ভাবিলেই ভাল লাগে কাৰণ খেল ধেমালি আহিলেই আমাৰ ভাল লাগি যায় নতুন নতুন খেলত আমি সেইটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু যিখিনি স্মৃতি মইতো ভাবোঁ যে বিশেষকৈ বেছি স্মৃতি থাকে এই খেল ধেমালি বাৰ্ষিক খেল ধেমালি সাংস্কৃতিক অনুষ্ঠানত আমি যিবোৰ নৃত্য গীত পৰিৱেশন কৰোঁ আমি সকলোবোৰ তাৰমানে উৎসাহিত হৈ থাকো যে কি কৰিম কি কৰিম আজি এইটো কি কৰিম কালি এইটো কৰিম আজি চাৰিটা ক্লাছ কৰি কিনে আমি আজি প্ৰস্তুতি খিনি আগ পঢ়াম, আমি যি কৰিম গতিকে মানে বিদ্যালয়ৰ দিনত তাৰ মানে এইখিনি বস্তু বহুত সুকীয়া বহুত সুকীয়া আনন্দ এটা পায়।
হয় হয় আৰু তোমাৰ মই এতিয়াও তোমাৰ বন্ধু বন্ধু বান্ধৱীৰ লগত কৰা ধেমালি আৰু খেল ধেমালিৰ কথা পাৰিব নোৱাৰো মানে তোমাৰ তাৰ পৰা পৰা বন্ধুত্ববোৰ আজিও ত হৈ আছে ক'বলে গ'লে
হয় হয় মানে বিদ্যালয়ৰ অ কলেজ জীৱনৰ বন্ধু মই ভাবোঁ যে সেইটো কলেজত পোৱা বন্ধু কিন্তু বিদ্যালয়ৰ টাইমত যিখিনি বন্ধু বান্ধৱীক আমি সৰু কালৰ পৰাই লগ পাইছোঁ সেই আপোনাৰ তোমাৰ পাঁচ ছয় বছৰৰ পৰা গতিকে সেই বন্ধুত্বটো জিৱনত কেতিয়াও পাহৰিব নোৱাৰি। আৰু সেই বন্ধুত্বটো এতিয়ালৈকে আমাৰ অতুতে আছে এতিয়াও আমি কানেকচনতে আছোঁ এতিয়াও আমি কথা পাতো গতিকে সেইখিনি কথা পাতি ভাবিয়ে ভাল লাগে যে ইমান সৰুৰ পৰা লগ পোৱা মানে বন্ধু বন্ধু বান্ধৱীবোৰ এতিয়াও আমাৰ লগত তাৰ মানে আছে
হয় হয় সেই স্মৃতিবোৰ মনত পৰিলে আজিও তোমাৰ মনটো আনন্দৰে ভৰি উঠে যিবোৰ আমি বিদ্যালয়ত কৰিছিলো খেল ধেমালি কৰিছিলো বা দুষ্টও কৰিছিলো বা সেইবোৰ আৰু সেইবোৰ এটা মানে, হয় সেইবোৰ সেইবোৰ কলেজীয়া জীৱনত ইমানকে। সেয়া পাবলৈ। ় দেখা পোৱা নাযায় হয়তো কলেজীয়া জীৱন তিনি বছৰ বা চাৰি বছৰ। পাও কিন্তু যিহেতু বিদ্যালয় বছন বিদ্যালয়ৰ অ আমি দহ বা বাৰ বছৰ অতিক্ৰম কৰো গতিকে তাৰে স্মৃতি তোৰ মানে অতি ৰঙীন মানে।
অতি ৰঙীন আৰু অ বিশেষকৈ বিদ্যালয় জীৱনত আমাক আমাৰ শিক্ষাগুৰুসকলে আমাক মানে ভেটিটোৰ পৰা গঢ় দিয়ে গতিকে যিখিনি কথা তেওঁলোকে শিকায় সেইখিনি কথাহে আমাৰ ভৱিষ্যত জীৱনত আম ডাঙৰ হোৱালৈকে সেইবোৰ কামত আহে। যিখিনি শিক্ষা যদি ভেটিটোৱে ঠিক নহয় আকৌ পিছলৈকেনো কি হব কোৱা গতিকে বিদ্যালয় জীৱনটো হৈছে আমাৰ। এ জীৱনটাইতকৈ অমূল্য সম্পদ এই সম্পদটো আমি সদায় ল'ব লাগে আৰু সদায় সযতনে ৰাখিব লাগে এই দিনবোৰ তাৰমানে আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু বিদ্যালয়ৰ দিনবোৰ।
ঠিকে কৈছা ঠিকে কৈছা আৰু তুমি যেনেকে ক'লা সেইটো সেই সেইটো যে শিক্ষকসকলৰ অৱদান বহুত। ডাঙৰ তেওঁলোক কেৱল পাঠ্যপ্ৰ জ্ঞানে দিয়া নাছিল তোমাৰ তেওঁলোকে আম ভাল মানুহ কেনেকে হব লাগে সমাজৰ সচেতন নাগৰিক কেনেকে হ'ব লাগে তাৰো শিক্ষা দিছিলে আমাক। আৰু তাৰোপৰি মোৰ তোমাৰ টিফিনৰ সময়তো মোৰ অতিকৈ প্ৰ প্ৰিয় আছিলে সকলো বন্ধু বান্ধৱে একেলগে বহি খোৱা আৰু শাৰীত
হয় হয় হয় টিফিন টাইমত সকলোৱে সকলো ভাগ বতৰা হৈছিলে গতিকে সেইখিনি সময় মানে কেতিয়াও পাহৰিব নোৱাৰি আৰু
হয় আৰু টিফিনৰ পিছত যিখিনি সময় মানে ব্ৰেক সময় দিছিল তেতিয়া আমি তাতে খেলা ধূলা কৰিছিলো দৌৰা ফিৰা কৰিছিলো। ত' এইবোৰেই মানে আৰু আৰু বিত বিদ্যালয়ত আগতে সৰু যেতিয়া আমি গৈছিলো সৰুতে তেতিয়া আমাৰ এটা ইচ্ছুক আছে। আমাৰ মানে আগ্ৰ আহে যে ক আজি আজি স্কুললৈ যাব লাগিব হয় আজি বিদ্যালয় যাব ত সেই সেয়ে আৰু তাৰোপৰি যেতিয়া খেল ধেমালিবোৰ হয় বাৰ্ষিক খেল ধেমালিবোৰ হয় তেতিয়া তেতিয়া আৰু মানে বেছি এ ভাব ভাল লাগে যে অ আজি হয় আজি আমি খেলিও-
হয় কাৰণ বাৰ্ষিক, খেল ধেমেল সকলোৰে ভিতৰত এটা মানে কম্পিটিচন, প্ৰতি সযোগিতা আহি যায় আজি কোন জিকিব কোন জিকিব তেনেকে আমি ডাৰ স্কুলৰ ল'ৰা ছোৱালীকো দাদা বাইদেউ সকলকো লগ পাওঁ সৰু ভাইটি ভন্টি সকলকো লগ পাওঁ গতিকে সেইখিনি তাৰমানে স্মৃতিটো, মানে সদায় তাৰমান উতুলনীয় আৰু সেই স্মৃতিটো কোনেও কেতিয়াও পাহৰিব নোৱাৰে। বিশেষকে সেইদিনাখন বিদ্যালয় কৰি কিনে মই আমাৰ শিক্ষয়ত্ৰী বাইেউ ছাৰ বাইদেউ সকলক লগ পালো তেওঁলোকে যিখিনি কথা আকৌ সুধিলে যে ভাল লাগিল তোমালোকে ইমান বছৰ পিছত আহিছা মানে সেইখিনি ভাবিলেই ভাল লাগে এতিয়া এ বেলেগ এটা সন্মান আহি যায় গতিকে মানে কি ক'ম আৰু বস্তুতটো ভাবিলেই মানে মোৰ ভাল লাগে যে হয় বিদ্যালয়খনে আমাক মানুহ হবলৈ শিকালে বা ডাঙৰ সৰুৰ পৰা ডাঙৰ হলেও এইখন স্কুলত পঢ়ি কিনে ডাঙৰ হলো ভাবিয়েই মানে ভাল লাগি যায় কথাটো
হয় আৰু তোমাৰ তাৰোপৰি তোমাৰ শিক্ষক দিৱসৰ অনুষ্ঠান স্থানবোৰো বহুত-
বহুত বহুত বহুত প্ৰিয় আছে আছে নিশ্চয় আমাৰতো শিক্ষক দিৱল এনেকুৱা হৈছিল যে আমাৰ বিদ্যালয়ৰ যিখিনিৰ নম শ্ৰেণীত ছাত্ৰ- ছাত্ৰী আছিল সেইখিনিয়ে। আছিলে এভি প্ৰতিটো বৰ্ষতে নৱম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলে পাতে আমি একেলগে পইচা উঠাও সৰু শ্ৰেণী ডাঙৰ শ্ৰেণীৰ পৰা আমি মিলি ভাগি কিনে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান জনাও সেইদিনাখন তেওঁলোকৰ কাৰণে কাৰ্যকলাপবোৰ পাতো নাচ গান কৰো তেওঁলোকৰ কাৰণে আমি মিঠাই আনো চাহ আনো মুঠতে গোটেইখিনি আৰু খোৱা লোৱা। স্কুলতে হৈছিলে গতিকে শিক্ষক দিৱসৰো স্মৃতিতটো আৰু ক'বই নালাগে সিদিনাখনৰ কাৰণে আমি এনেকুৱা যে বছৰটো পাঁচ ছেপটেম্বৰৰ কাৰণে আমি ৰখি থাকো আৰু
হয় হয় ঠিকে কৈছো আমাৰো তুমি কোৱাৰ দৰে আমাৰ এ যিহেতু নৱম শ্ৰেণীৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত সকলে মানে পালন- কৰিছিল শিক্ষক দিৱক অ আৰু তোমাৰ লত যেতিয়া আমি নম শ্ৰেণীত গৈছিলোঁ তেতিয়া আমি যে এছ তাৰচন গৈছে। গোটেই স পৰা এক এককলখ কাজিৰঙাত গৈছিলো। এয়াও মানে এটা মানে বিদ্যালয়ৰ কৰা মানে লগ বন্ধুৰ লগত কৰা ভ্ৰমণটো মানে এক উল্লেখযোগ্য
উল্লেখ যোগয় সমান হয় নোৱাৰি নোৱাৰি একেলগে বনভোজ খোৱা এইবোৰ দিনবোৰ- পাহৰিব নোৱাৰি- আৰু বিশেষকে আমাৰ পৰিয়ালৰ কাষত যিবোৰ আপোনাৰ তোমাৰ কি কয় মাজে মাজে বিহু অনুষ্ঠান বোৰ হয়তটো। তাতেও কিবা আপোনাৰ প্ৰতিযো তিতিযা হলে তাৰলে আমাক লৈ যোৱা লৈ যোৱা হৈছিলে তাতে আমাকো তাতে বিদ্যালয়তে অকল আমাৰ বিদ্যালয়ে নহয় বহুত কেইখন বিদ্য়ালয় লগ লাই এই কিনে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে সেইখিনি সময়ত আমাক ছাৰ বাইদেউ সকলে যিখিনি উৎসাহিত কৰিছিলে যে তোমালোকে পাৰিবা তোমালোকে জিকিব পাৰিবা মানে চে চা কৰা সেইখিনি বস্তু কেতিয়াও পাহৰিব পাৰি সেইকেইটা দিনৰ কাৰণে যেন ৰখি থকা যায় আৰু বিশেষকে বিদ্য়ালয়ৰ পুথিভঁৰালটো? পুথিভঁৰাল গৈ কিনে। হয় পুথি ভঁৰাল গৈ কিনে আমাৰ শিক্ষা শিক্ষাৰ লগত জড়িত কিতাপতো পঢ়া গৈছিলে লগতে সাধু কথাৰো। কিতাপ আপোনাৰ বাতৰি কাকত এইবোৰো পঢ়া গৈছিলে গতিকে সেইখিনি আৰু কেতিয়াও পাহৰিব নোৱাৰি সেই জীৱনটো আমি কেতিয়াও ঘুৰাইও নাপাও?
হয় আৰু স্কুলত যোৱা মানে বিদ্যালয় যোৱাৰ লগে লগে প্ৰাৰ্থনা কৰা হয় ত। প্ৰাৰ্থনা চ প্ৰাৰ্থনা কৰি পেলাই আছে? তেনে কোঠাত বহি পাঠদান কৰা এইবোৰ মানে। এক যিহেতু সেইবোৰ মানে আমি। কলিচে জীৱনটো তেনেকে নাপাওঁ? কলিজাৰ জীৱনটো যিহেতু গৈ পেলাই ডাইৰেক্ট। আমাৰ ক্লাছ। এই বোৰ হয়।
ক্লাছে হয় হয় আৰু কলেজৰ জীৱনত হয় হয় কোৱা।
অ মই কৈছো যে তাকে আৰু সেইয়া তোমাৰ যিহেতু। ক'লোয়ে যে এইবোৰ নাপায় এই। প্ৰাৰ্থনা প্ৰাৰ্থনাাপাওঁ তেনেকে ভোজন মন্ত্ৰ নাপাওঁ এইবোৰ বস্তু। আমি আগতে কৰিছিলো এইবোৰ বস্তু। মানে অ কলেজৰ জীৱনত হয়তো নাই।
নাই নাই নাই কাৰণ কলেজৰ জীৱনমান এনেকুৱা হৈছে কি মানে। সময় সীমা নাথাকে আকৌ। আমাৰ যোৱা লোৱাৰ সময়ত। থাকে এটা বান্ধোন নাথাকে বিদ্যালয়ত সেই বান্ধোনতটো থাকে সময় থাকে গতিকে ভয় ভয় হলেও সেইখিনি কাম খিনি কৰা যায় আৰু মইতো ভাবো। কলেজীয়া জীৱনত। কে বিদ্যালয় জীৱনটো বহুত। মানে ওপৰত কাৰণ সেইখিনি মানে টাইমতে আমি এনেকুৱা হয় যে অ এইখিনি কাম আমি কৰিব লাগিব ভয় লাগে সন্মান এটা আহে যে চাৰ বাইদেউ সকলে বেয়া পাব আমি ভুলতো কৰিব নোৱাৰো এনেকুৱা এটা হৈ যে কিন্তু কলেজৰ জৱনত সেইখিনি নাথাকে বান্ধোন না। থাকে কলেজ জীৱনত বিশেষকে।
ঠিকে কৈছা ঠিকে কৈছা আৰু। যিহেতু তাৰ এটা প্ৰধান কাৰণ হ'ল আমি। বিদ্যালয় জীৱনত আহ অধিক সময় অতিক্ৰম কৰো যিহেতু দহ দহ দৰ দহৰ পৰা বাৰ বছৰলৈকে আমি বিদ্যালয় জীৱন অতিক্ৰম কৰো। গতিকে তাতে আমি হয়তো। হয় তাতে আমাক মানে এজন। অসচেতন ব্যক্তি হিচাপে গঢ়ি তোলাত মানে।
তাক হয় হয় হয় হয় হয় বহুত ডাঙৰ ভূমিকা পালন কৰে তাকে ঠিক আছে তেতিয়াহলে আজি আ কথাখিনি। সামৰো? মই পিছত আকম হয় ঠিক আছে মোৰো ভাল লাগিলে ঠিক আছে অ অ অ ধন্যবাদ।